ক,
কি কৰি আছ।
এ শুই আছিলো তই,
মই এনেই আছো।
ক,
ভাত খালি।
ভাত ৰাতিপুৱা খালো এতিয়া নাই খোৱা।
অ বৰষুণ দিছে নাই সেইফালে।
বৰুষুণ দি আছিলে এতিয়া একো নাই দিয়া বেয়া কৰি আহিছে
অ কোন আছে ওচৰত?
কোনো নাই ওচৰত বা দেতা মা আছে
অ হেডফোন লগাই থাকিলে নেটৱৰ্ক নাপায় নেকি ভালকে।
নাই ৰ'ব আৰু হেডফোন।
অ
সেইবাৰ আছিল ন গহ আছিলোঁ
অ অ মইনা কিহৰত আছিলা
ছচেৱলজি
কেনেকুৱা পাইছো ছচেলজি
উ ভালে পাইছো অ ইমান আমাৰ ক্লাছ ক্লাছ নহয় মানে তেনেকে হ'লেও ভালেই আৰু।
হা কি কি পেপাৰখন কি।
অ হেৰি ৰিচাৰ্চ নহয় আমাক খ লিংগ আৰু হিংসা আছিলে
ছচেলজি
অ
ত এখন পেপাৰ মাইন বোৰ বেলেগ চাগে তেতিয়াহ'লে।
নিজৰ বেপাৰ লগত নিমিলে এখন পেপাৰ।
অ লিংগ সিংহটো। হিংসাতো থাকিব অ সেইবিলাক আমাৰ এইবিলাক নাই বাৰু আজিলৈকে। পোৱা নাই মাইনৰ বেলেগ চচেলজিৰ বেলেগ হ'বলা।
বাকী আমাৰ কিন্তু এডুকেচনৰ মেজৰ মাইড ছেইম হয়।
ফিফট মিষ্টাৰৰ পৰা পেপাৰ কেইখন হ'ব জান জানোঁ।
ফিফ চেমিষ্টাৰ পৰা অকল মেজৰ আৰু মাইনৰহে এতিয়া এতিয়া অকল মেজৰ আৰু মাইনৰহে। চাৰিখনে
নহয় আমাৰ চাৰিখনেই। এই আকৌ বোলো পাঁচখন হ'ব বুলি ভাবি আছিলোঁ।
নহয়, মেজৰ চাৰিখনে থাকিব, তিনিখ চাৰিখন হেৰি পেপাৰ এখন প্ৰেক্টিকেল, থিয়ৰী পেপাৰ এখন, প্ৰেক্টিকেল আৰু মাইনৰ। বেলেগ নাথাকে।
এইয়া এই লিচাৰ লগত কথা পাতি আছিলোঁ। এ লিচাৰ লগত কথা পাতি আছিলোঁ। লিচা, হেৰি এইটো কি বুলি কয়? তোৰ বৰ্তা অ' ফোনত এ তহঁতৰ কি পেপাৰ তোৰ ভাগৰ? তহঁতৰো একেইহে চাগে!
নহয় আমাৰ চাৰিখনে। আমাৰ দুখন ৰিচাৰ্চ, তোৰ এখন থিয়ৰী, এখন হেৰি এইবোৰ জনসংখ্যা বসতি সেইবিলাক।
অ আমাৰ, মেজৰ সেইয়াই কিবা কিবি বিলাক
আমাৰ থিংকাৰখন বহুত বেয়া, থিংকাৰখনত অকল তোৰ ভাগৰ মানে ব্যক্তিৰ বিষয়েহে আছে আৰু থিংকাৰত, ব্যক্তিৰ বিষয়ে অকল চুইচাইদ কেচ, কিবা কেচ সেইবিলাক। ব্যক্তিৰ বিষয়ে।
আমাৰ আকৌ এখনত অকল আইন বিলাক
আৰু গোটেই অ', আৰু গোটেই ইংলিছতে ইংলিছৰে একদম আৰু থিংকাৰখিনিৰ নামটো বহুত টান টান নহয় জানো? ইংলিছত, তোৰ মুখতে
অ', কিছুমান নুফুতেই মুখত। মোৰ আমাৰো এইবাৰ একো কলতো হেৰি বিলাকে আছে এইবিলাক তোৰ এইবিলাক কি চাৰ্টাৰ এনেকুৱা হান্তাৰ সেইবোৰ। সেইবিলাকেই অকল পঢ়িব লগা আছে ন।
উম, অ,
মোৰ মনতেই নাথাকে।
উম, ডি এল এড - ডি এল এড বা বি এড কৰিবলে ধেৰ পইচা লাগে নহয়। বি এডটো বাৰু এণ্ট্ৰেন্স দিব
ডি এ - ডি এলো এণ্ট্ৰেন্স বি এড টো এণ্ট্ৰেন্স দুটাতে এণ্ট্ৰেন্স।
অ, হ'লেও বি এ ডৰ অ, মানে বি এডতো মানে পোৱা চান্স বেছিকে নাথাকে। থাকে বহুত পঢ়িব লাগে। ডি এল এডও ইয়াত কলেজ নাই নহয়। ধেমাজি এখ খন আছে। তোৰ তেজপুৰত আছে আৰু ইয়াত হ'বলা ডি এল এডৰ নাই লখিমপুৰত, ধেমাজি ঢকুৱাখানাত তহে আছে।
হেই নহয় লখিমপুৰত আছে ডাইট কলেজ। দে। সেইটোৱে মইও দিয়া কথাই কৈছো।
অ, বি এডটো হেৰিত আছে তোৰ লখিমপুৰতে আছে নেকি?
ডি এল এড, বি এড দুইখন লখিমপুৰতে আছে।
উম, লখিমপুৰত আছে। ঢকুৱাখানা আছে। এ তই আকৌ তই আকৌ নিজে ল'বলে হ'ব নহয়। তই এণ্ট্ৰেন্স দিব লাগিব, এণ্ট্ৰেঞ্চৰ তোৰ হেৰি এণ্ট্ৰেন্স এণ্ট্ৰেন্স যদি পাৱ তেতিয়াহে
তেতিয়াহে পঢ়িব পাৰি নহ'লে নোৱাৰিব।
তোৰ বাৰু এন্ট্ৰেঞ্চৰ দৰকাৰ নাই। পইচা দৰকাৰ। হ'লেও নাপালেও পইচা যহত
অ, পইচা যত পাই যায় ব
পইচা সৰহকে এ দিবই লাগিব চ চবতে
উম, চবতে আনিল।
তে- তেন চাৰ এডমিশ্যন ল'বলৈ লওতে আমাক দেখ নাই দিবলৈ দিছিলে মোৰ হয় এনেই পইচাই ক গ'ল পোন্ধৰশ টকা।
মই এনে মলন কৰিলো ন মাধৱদেৱে এলত
অ, থ পইচা পবাৰ
পইচা পচাকে এনে কৰ
পইচা কৰিগাল ইলো।
অ, মইও সেই এইখন যে তাত কৈছিলো তই মই লগতে কৰিছিল কে নহ।
কি অ, সেইটোৱ অ, হাই একেলগতে কৰা নাছিলে জানো পাছো আমাৰ লগত কো অনলাইন কৰা নাছিলেক আমাৰ লোকৰ কথা শুনি পেলাই কৰিলো মোক। পোন্ধৰশ টকা লৈছে ডাইৰেক্ট একদম পাচখনত কৰিলো উম,
ময় বন্ধৰ এশ টকা ললে সেইখনত
অ, পোন্ধৰশ টকা এনেই গল মোৰ।
তাৰপা এণ্ট্ৰেন্ঞ্চ নিদিয়াকে বহুতে পালে।
উম, বহুতে পালে পায় এণ্ট্ৰেন্স চেন্ত্ৰেন্স এইবোৰৰ দৰকাৰে নাই। আৰু এইবাৰ দৰকাৰ হৈছে যোৱাবাৰ বেটচটো এণ্ট্ৰেন্সৰ দৰকাৰে নাই। আজিকালি চব কিবা এটা পৰীক্ষা দিবলৈ যাতে এ মই পৰক্ষা অনত ধক পক্ষাও দিয়াছিলি নহয় এণ্টেঞ্চৰ মই এনেই পৰীক্ষা আল দিলো দুটা দিছো বাৰু দুটা নিদিলোৱে। এটা ঝৰ্ণাহতৰ লগত গৈছিলো বাপেকৰ লগত। তেতিয়া আক মই আধাৰ কাৰ্ড নিদিলো তোক পৰীক্ষাত সোমাব নি দিয়ে নহয় এই একদম বহুত দূৰৰত দূ দিছো কিবা একাডেমী এখনত। ৰাতিপুৱাই গৈছো আৰু ৰাতি অহালে বহুত দহটামান বাজি গৈছে। অ পৰীক্ষা গ দিবলৈ কৈছো মই আধাৰ কাৰ্ড খন নিনিলো। হুম, আধাৰ কাৰ্ডখন নিলিলো সোমাবলৈ নিদিয়ে নহয় পক্ষাত। তাৰ পিছত মই একদম কনদনামুৱা নিচনা হৈ গৈছো আৰু পুলিচ তো ভাল আছিলে বুলিহে তাৰ পিছত জৰ্না বাপেকে একদম হেই আৰু ওচৰতো কম্পিউটাৰ দোকানো নাই মোবাইলত আছে বহুত দূৰলে গৈ আনি মানে আধা আধি লিখি থকা পিছতহে মই গৈছো। তাৰছত এটা পৰক্ষা দিবলৈ নগলো এটা বাৰু হেৰিত দিছো লখিমপুৰত দিছো। আহা।
এতিয়া ফাৰ্ষ্ট ইয়েৰৰ পৰা ছেকেণ্ড ইয়ৰলে পাছ কৰিলেও পঞ্চল্লিশ লাগিব চবতে পঞ্চল্লিছ।
অ, পঞ্চল্লিশ লাগিব এতিয়া পঞ্চল্লিশ টো এ চবে আজিকালি কমত পাৰে ন'আজিকালি নাইনটি পাৰ্চেন্টেজটো একদম পুৰা কমন হৈ গৈছে আগতে নাইনটি বুলি ক'লে আৰু বহুত চোকা। নাপায় নাইণ্টি কোনো আজিকালি একদম হাণ্ড্ৰেডৰ ভিতৰত হাণ্ড্ৰেডে পায় দেখোন চবেই পোৰা ইজি যি হৈ গৈছে আৰু অ, গেধা ল'ৰা -ছোৱালীকেইটাও মানে ছেভেণ্টি প্লাছতে থাকে।
মই ফৰ্টি ফাইভ কৰি তেতিয়া পাছ কৰা খিনি। ভালে কৰিলে।
আজিকালি বহুত হেৰি হৈছে অ, নম্বৰবিলাকো সোনকালে বা এই প্ৰাইভেটবিলাকো নম্বৰ বঢ়াই দিয়ে নি বাৰু?
এ বহ বহুত বঢ়াই-বঢ়াই দিয়ে সিহঁতক প্ৰেক্টিকেল নম্বৰো দিয়ে আৰু সেই নম্বৰবোৰ দিয়ে
অ, সেইটো কাৰণে কিছুমান এইবাৰ ছেকেণ্ড ডিভিজন পোৱা ছোৱালীয়ে একদম পুৰা ডাইৰেক্ট ষ্টাৰ পাই গৈছে মই একদম আচৰিত মই বোলো একদম কেনেকে পাইছে বোলো প্ৰাইভেটত নাম্বাৰ বঢ়াই দিছে নি
বঢ়ায়ে দিয়ে বহুত বঢ়াই দি দিয়ে নিকেতনহতে কিমান বঢ়াই-বঢ়াই দি দিয়ে।
উম, সেইকাৰনে মানুহবিলাকে প্ৰাইভেটৰ ল'ৰা ছোৱালীবিলাকো ৰিজাল্ট ভাল হয় আকৌ। মানে স্কুল খনৰ নাম হ'ব ওলাই যে সেইকাৰণে আকৌ। চৰকাৰী স্কুল এতিয়া নাথাকিবই। সব চৰকাৰী স্কুলত দিব, ত্ৰিশটা তলত থাকিলেও চৰকাৰী স্কুল উঠাই দিব। অ উঠিব উঠিব চব উঠিব চৰকাৰে নাথাকে লাষ্টত ই এটা সময়ত গৈ পিনে চৰকাৰী স্কুল নাথাকিবই চব প্ৰাইভেটৰ নিচিনা হবগে।
এতিয়া আমাৰ এইখনৰ পৰা মেট্ৰিক চেণ্টাৰ যাব নহয়।
উম।
পৰা, এ ইয়া এইবাৰ পৰা মেট্ৰিকৰ চেণ্টাৰ ইয়াত ন
কত পৰিব?
জানো কত দিব নাজানো কিন্তু ইয়াত নপৰে মেট্ৰিকৰ চেণ্টাৰ। ইয়াত বোলে ল'ৰা ছোৱালী কমি গ'ল মেডিকেল চেণ্টাৰত সেইকাৰণে সেই ইয়াৰ পৰা খ আঁতৰাই দিব।
অ
যোৱাবাৰ অটোৱাৰ কথা আছিলে। যোৱাবাৰ ৰেজিষ্ট্ৰেশচন হৈ গ'ল কাৰণে দিব পাৰিলে এইবাৰ দিব, এইবাৰ পৰা নোৱাৰে আও দিবলৈ।
অ', এইবাৰ চব স্কুলবোৰ আজিকালি প্ৰাইভেটৰ নিচিনা হৈ গ'ল। আও কিছুমান চৰকাৰী স্কুলতো প্ৰাইভেট ৰ নিচিনা ড্ৰেছ হ'ল, কিবা হ'ল। মানে সব প্ৰাইভেটৰ নিচিনা হৈ গৈ আছে আৰু। অ', হেইটো কাৰণে মানে আ-মা-মাষ্ট-মাষ্ কম থাকে থাকে সেইকৰনে শিক্ষা বিভাগতো বেছি গু গুৰুত্ব নিদিয়া যহঁতে ল'ৰা ছোৱালী মাক-বাপেকে হেই লৈ গৈছে।
অ', তো-তো-তো-তোৰ কাষ্টটো কি হয় অ'?
জেনেৰেল। তোৰ ভাগৰ? অ বি চি।
ত অ বি চিৰ হেৰি ওলাইছে, স্কলাৰশ্বিপ ওলাইছে।
অ', পালিনে নাই তই?
এ মই অনলাইন কৰিম বুলি ভাবিছ
নহয় আগতে পাইছিলিনে নাই? আমাৰ লগৰ কেইজনীমানে দুবাৰ পালে! দহ হাজাৰ, দহ হাজাৰ দুবাৰ পালে।
আমাৰ লগৰো, আমাৰ লগৰ সোপাইও পালে দেই কিবা ঈশান উদয় স্কলাৰশ্বিপ।
ঈশান উদয়টো বাৰু হেৰি পাৰ্চেণ্টেজ লাগিব।
এ নহয়, সিহঁতৰ পাৰ্চেন্টেজ নাই। সিহঁতি ছেকেণ্ড ডিভিজন পোৱা হাই ছেকেণ্ডাৰীত, সিহঁতি কেনেকে জানো মই পোৱা নাই, মই অনলাইন কৰিলোঁ। স্কুটি দিছে বুলি মোৰখন কেনচেল কৰি দিলে।
উম, উম, আমাৰ লগৰ সোপাই এই অ' বি
সিঁহতি এ হেইয়ত ছমাহৰ মূৰে মূ মই আঠ হাজাৰনে, তিনি মাহৰ মূৰে মূৰে আঠ হাজাৰ এনেকে পাই থাকে। সিহঁতক দেখুন মইয়ে কৈছিলোঁ স্কলাৰশ্বিপ ওলাইছে, এপ্লাই কৰ যদি কৰিবি বুলি, তাৰপিছতে মোৰখনে কেনচেল হৈ থাকিলে।
উম।
সি পাই থাকে। সেইদিনাখনো মোৰ এজনীয়ে কৈছে।
এ হেইটো ইহঁতে যোনবিলাক মানে তোৰ এতিয়া অ' বি চি নহয়, ঈশান উদয় স্কলাৰশ্বিপ নহয় আৰু এটা তিনিটা, তিনিটা দিয়ে নহয়! এটা সাধাৰণ মানুহখিনি, সেইখিনি হেইখিনি চাগে, হেইখিনিয়েটো পইচা পাই থাকে।
এ সিহঁতি-সিহঁতি এছ টি, এছ টি নহয় সিহঁতি আমাৰ আনকু অবিচিচেনেল জেনেৰেল এনেকুৱাই হয়।
মই একোৱেই আজিকালি অহ'
মই পোৱালো ইখন কেঞ্চেল কৈছে বোলে হেৰি, তুমি স্কুটি পাইছিলা কাৰণে তোমাৰ সেইখন কেনচেল কৰি দিছে।
কিহৰ স্কুটি দিয়া, আমাৰ লগৰ দেখোন জ্যোতিস্মিতাহঁতে দেখোন স্কুটি পাইয়ো স্কলাৰশ্বিপ
আকৌ আমাৰ লগ অ', বহুতে হেই এইটো এম এল এ হেই পাইছিলে যে স্কলাৰশ্বিপ। তাৰপিছতে সেহেঁতেও হেৰি মই গম মানে মই গম নাপাওঁ। তাৰপিছত সিহঁতি পোৱালে সিহঁতৰ কেনচেল কৰিলে স্কুটি দিছে কাৰণে বোলে নিদিয়ে হেনো স্কলাৰশিপ।
অঁ কলাৰশ্বিপ চবকে দিব লাগে ধনী মানুহ বিলাকক দিব দুখীয়া মানুহ বিলাকে কলাৰ্চিপ কলৰচিপ নাপায়।
সবে পায় থাকে আমিয়ে ন নাপালো ময়ও নাপালো, সিহঁতি তিনিমাহৰ মোৰে মোৰে আঠ হাজাৰ টকা ধেমালি নেকি?
তাকেইতো একো নাই স্কলাৰশ্বিপৰ নামত একোৱে নাপালো। সেইকাৰণে বেয়া লাগে মনটো। মই ইয়াত এ এটাও হেৰি কৰা নাই বাৰু পোৱা নাই বাৰু কিন্তু কৰাও নাই আজিলেকে।
সেই ঈশানউদয়টো সেইটো কাৰণে হেৰি কৰিলে তাৰপিছতে এইটো এইবাৰ অ বি চি স্কলাৰশ্বিপটো পাম বুলি ভাবিছো কিনো হয় জানো।
অ কলাৰচিটো লাগে দিব ব লাগে হয় নাই? দুখীয়া মানুহ সোপাহ আৰু সবৰেটো ধনী মানুহ নহয় ন, কিছুমানৰ পঢ়া পঢ়া কাৰণে কিমান মানে হেৰি চবৰে চোকা ল'ৰা- ছোৱালী পঢ়িব নোৱাৰে। পঢ়া যহত আৰু কি পইচা জহত সেইবিলাকক কলাশ্বিপ দিব লাগে। ধনী উপায় স্কুটিও পাব, স্কলাৰশ্বিপো পাব।
আঠ হাজাৰ টকা তিনি মাহৰ মূৰে মূৰে পাই থাকে সিহঁতি, এতিয়া কিবা স্কুটি পোৱা কাৰণে চব কেন ঞ্চতকৈ
তাকে মোৰ স্কুটি সচাকে অবোৰ ক তুমি জান দিব লগাগা সেইবিলাকো নিকি
ৰ দেই
আৰু বাৰশ টকা বাৰশ টকা মান বাৰশ টকা দিলে পচিশটকে দিয়া হে মই স্কুটি নললো হেতেন
উ যনো বাৰশ টকাৰ কাৰণে ললো
বাৰশ টকাৰ কাৰণেহে ললো বন্ধ হৈ যাব বুলি ত এয়া এইনো এতিয়াতো বন্ধও হয়। বাৰু হ'লেও পঁচিশ টকা এটা দিলে মানে তোৰ মানে কিবা এটা কাম হ'ব বাৰশ টকা এ বলে মানে আমাৰ
নম্ব খমকে পৰিব আৰু
নম্বৰ কমকে পায় সঁচাকে আগতেতো খাদ এ নিলাপতে এদ ম ক গোট হয় ন এইবিলাকে কম নম্বৰ পায়ও পইচা পাইছে। অ আজিকালি কম নম্বৰ পোৱাৰ পৰাও পইচা পাইছে
উম এ আমাৰ লগৰ যিজনে পাইছে বুলি কৈছো। কজনীৰ হায়াৰ ছেকেণ্ডৰীত তো আজিকালিোবতে হায়াৰ ছেণ্ডেৰ পাৰেণ্টেজছে সিহঁত ফৰটি কিমান ফৰ্টি কিমানহে পাৰ্চেটেজ ইমান কম যদিও সিহঁতি পালে এ ইছানুলৈ ইছানুে কয় পাৰ্চেণ্টেজ